অ' শুনিছো দে। কি কৰি আছ?
মই ভাত খাই পেলাই খোজকাাঢ়ি আছিলো, অকমান ওপৰতে।
অ' মই ভিতৰতে খোজকাই আহি আছোঁ। খাই বই লৈ পেলাই। উম, এ খাই বৈ উঠিলোঁ। আ' কি হৰি খালি হ আজি? আজি এ দালি বনালোঁ, তাৰপিছ পিছত কলমৌ শাক ভাজিলোঁ। মাছ ভাজি।
কলমৌ ক'ত পালি।
এ কিনি আনিছিলো। আমাৰ ওচৰ সদায় মানুহ এজনী বেছি আছিলে কালি, তাৰপা কিনি আনিলো আ' চাৰিআলি নহয়। সিন্তেই এ আছ হেৰি, খনৰ ওচৰত শিৱ মন্দিৰৰ ওচৰত।
শিৱ মন্দিৰ কোনটো?
উম-উম-উম-উম। সেইখিনি। তে। অ' পাইহে ঘৰৰ মানুহে বোৱাৰী এজনে চিগি আনি পেলাই বেছি আছে।
উম' হম।
নমাক পথাৰত বিচাৰি ফুৰে ছাগ তাক মইও সেয়া বনালো হেৰি পনিৰ বনালো মটৰ পনিৰ দালি উ এনেকে বনালো আজি
তাত দুপৰীয়া মাছ খাই আহিছো আৰু
আহ ৰাতি এনেও কমকে খাব লাগে ন ৰাতি এনে কমকে খাব লাগে বেছি বস্তু বনাই খাব নালাগে
সেইটোৱে তো ৰাতি নেখালেও হয় মানুহে কিবা এটা পাতলা কিবা এটা
এ উ ত পত নোখোৱাকে থকাতোৱে ভাল নোখোৱাকে থকাটো ভাল কৈ থাকে চোন ডক্টৰবিলাক উ উ ছটা বজাৰ পাছত বোলে একোৱে খাব নালাগে আমি এনে লোৱা উ চদাদনো কত খাম গনন
সেইটোয়ে, তাৰমানে সেইবিলাক মানুহে মানে নিয়মত চলে, কি কয় মানে দুপৰীয়া ভাতটো দুটামান বজাত খাব আৰু চাৰিটামান বজাত কিবা এটা
কিবা এটা খাব, কিবা এটা খাব অ জুচ চুচ খাই থাকিব আৰু অ তেনে এনেকে খাই থাকে। তেনেকে মানে কৈছে এদিন ডক্টৰ এটাই কৈছে নাখাই মানুহ নমৰে খাইহে বোলে খাই পেলাইহে মৰে হয় আকৌ মানে যিমানে খাই সিমানে বেমাৰ হব, সিমানে বেমাৰ নেখালে গাটো ভাল হয় বোলে পাতল লাগিল হেৰিকে, অ উম উম ন পাৰে, কেতিয়াবা কেতিয়াবা ৰুটী এখন বাই লঙ আৰু তাকেহে খাই থাকোঁ। এ উম ৰাতি এতিয়া দুদিনমান আকৌ ভাত খোৱাকৈ লৈছোঁ কেইদিনমান সে ৰুটিয়ে খাই থাকিলো, মই দুদিনমান সহতে খোৱা মতে চলো ৰাতি ভাতে নাখাও, খা আৰু আবেলি সময়ত ৰা
একোৱে নাখাও, পানী বা কিবা চাহ তাহ অকমান খাওঁ আৰু, সাতটা আঠটাত দুদিনমান
দুদিনমান চলিলো আও, নোৱাৰো এনেকে খাব ই লাগে অ বনাই মেলি খাবই লাগিব ন, খাব লাগিবই। খাব মন যায় আকৌ বনোৱাৰ পিছত, মন যায় আকৌ বনাই কৰি দিলে অ, মোৰ সেয়াই হয় উম, অকলশৰীয়া হয় হা নাখালোৱে হয়। সঁচাই, সন্ধিয়া এটা কিবা এটা খালো হত তে থাকিলো হয়, উম, মই তাকে ভাবো। অ এতিয়া আৰু বনাবও লাগিব, খাবও লাগিব ন বনোৱা পিছ চদাই নাখাম বুলি নোৱা থাকিব। খাবই লাগিব, নাখাও বুলি উম। খাবই লাগিব খাবই লাগে হৈ
উম, এনেই যায় এইবিলাক।
অহ পঢ়ি আছ তাই, মই তাকে বহি আছো আহ পঢ়ি থাকিলে আহ। কি পঢ়ি থাকে বা পঢ়ি থাকিলে বোলো ওচৰত থাকিলে ভাল আও। অকমান সিহঁতে খাহ পাই থাকে ন। চব যদি শুই থাক তাই আকৌ অকলে পঢ়ি থাকিব বেয়া পাব সেয়া এটা হৈ থাকিলে ভাল আৰু অ তথাপিতো কওঁ মই উম ম চাহ বনাই খাইছো দুই জনিয়ে উম উ পঢ়ি থাকিলে অ টোপনিও ধৰা যাত চাহকন খাই দিলে যেনিবা কি লাল চাহ বনাব দিলে মম নিদিও বোলো মিঠা খোৱা ভাল নহয় ইমন ৰাতিখন মই বুলি ভাবিয়ে খালোে বোলো খাে যে বনালো যেতিয়া অ উম ত ত দে ল থাকে আও তই শুই থাক ৰাতি শুই থাক এঘাৰটা মানলৈকে থাকিব পাৰো আওঁ আৰু মই তাতকে বেছি নোৱাৰো অ এঘাৰ গ'লেই অ আগতেতো দুটা বজালৈকে সিহঁতৰ লগত টোপনিয় নাহে শুইছে নে নাই নে চাই থাকিবহি মই শুলেও শুগৈ বিচনাত কিন্তু আকৌ বাৰে বাৰে চাওহি অ লাগিব সমহে খাইছে কিবা খাইছে বুলি অ এ ডাঙৰ হল যে এতিয়া এৰি দিলোঁ আও অ মই আকৌ আগৰ ইহঁতে পঢ়ি থাকিলে মোক শুই থাকোঁ ওচৰতে আঠুৱা তলতে সোমোৱাই ল নহয় তেতিয়া মহ চহে খাব নোৱাৰে আৰু ওচৰত সিতে যে তালৈকে পঢ়ে পঢ়ি পেলাই তেতিয়া শুই থাকে আও মোৰ ওচৰতে উম আঠুৱা ভিতৰতে মোৰ ওচৰতে পঢ়ি থাকে আ
অ মা আকৌ সিহতি আকৌ তে হেৰিয়
লটৰ লটো আকৌ জ্বলি থাকিলে মোৰ টোপনি নাহে যে ত পঢ়িব কাৰণে ল লে উম মোৰ তেতিয়া আৰু টোপনি কাঢ়া আছে আছিল কাম বন ধেৰ আছিলে ন আগতেতো কিমান খাম কাম সবাহ কৰি লোৱা পিছত ত বিচনাত পৰিলে টোপনিয়ে আহে ভাগৱতে আহ মহেশৰ সেই সবাহ ধান চান সামৰিত পোৱা তাকে পলো বল গম ন পা ৰাতিটো অ আক পানীও মানে কোৱা হে আছিল তহঁতৰ অ আগতে কোৱা আ পানী খোৱা বাতুলিব লাগে আনিব লাগ আগতে ঢেৰ কবা পথাৰত কাম কৰা মানুহ কবাক ৰুটি ভাজি দিব দিব লাগিব ভাত দিব লাগিব এইসবাৰ দিনডাল কৰোঁতে কৰোতে তাৰ ভিতৰত আকৌ ধান ভঁৰালত সোমোৱাব লাগিব ম ন পেলাবলৈাগ লাগিব সোমোৱাই লৈ পেলাই সবা কৰোতেই ভাগ লাগে খ লাগে উম তাৰাপা আহ বিচনাত পৰিলো বুলি আৰু
উম সেইকাৰণে ভাগৰ টোপনীয়া আহে বেমাৰও নাছিলে আগতে
এতিয়া কাম কমিলাও তাৰ এতিয়া ন এতি অকমান কাম কৰিলে ভ লাগ হয় এতিয়া ভাগ লাগে এই বয়সৰ অনুপাতে ন বয়স অনুাতে আচলতে অ নকৰি নকৰি এতিয়া অভ্যাসো নাই আকৌ ভাগৰো লগা হ'ল এতিয়া এতিয়া পেটটো বাঢ়ি গ'ল ন গধূল হলেও বাহি গল শকত খৰা গলং গধল হৈ গ'ল একগে ক্ষীণ মিন আছে ছিলো একেবাৰ দৌৰি ফু ভালোই ভাল সচে খাব কাৰণে এতিয়া কিমান মু্কিল দেখিছ অ কিলেও নিনাও নিনাও আক নিনাও উম নোখোৱ থাকিলেও নুু নিনা আৰু দুদিন তিনদিন নাখালেও মুখখনহে কোলাপ অলপমান পেতো একো চেপ নহ অ সেইকাৰণে একুকৰিব মন নেযায় হয় অ শুনা থাকিবি চুন্দ দুদিন সেই একেইটাই মুখখন আকৌ অঁ কমান সেৰি হক অ অকণমান চেমাৰ মুখখন গালকেইখন শুকাই থাকে গাটো আৰু একোৱেই লওঁ।
একোৱেই নহয় মই এ আকৌ মই হে ইমান খোজ কাঢ়িলো ইমান দূৰ দূৰলৈ
দিন নেক নালৈচ উম ত সনেকে ৰাতিপুৱা হেৰিতে চাৰিটাতে উঠি দৌৰিয় ফুৱ অকনমান নিখিনালোচু মতামানুহ সমানে খুজ কাহিব যাওঁ ইমান দূৰ দূৰ ইয়াৰ পৰাগৈলৈকে যোৱা কমডোখৰ যা ইয়াৰ ইয় নযোৱা যোৱাৰ পৰা আকৌ দছো বা কিবা কিবি এফালে হয় পলিটেকনিক পলিটেকনিক এখন আছে যে এতিয়া পঢ়াইছে অ সেই তেনেদি হৈ ৰাস্তাটো ওলাই বৰঙা বাৰী হৈ এয়া পাও উ‌ তেওঁ অকণো কিনোৱা নাই হা খোজ কঢ়ি ফৰিলে মানুহ গাটো ভালে থাকে পাত লা হয় নিশিনালেও ওজনতটো কমি থাকে অ পাতলা লাগি থাকে মই খোজ কাঢ়িলে গম পাওঁ নহয় ফিল্ডত যোন কেইদিন যাওঁ সেইকেইন মানে গাটো। ভাল লাগি থাকে, পাতলা পাতলা মানুহ জী নিশিনালেও একো কথা নাই গাটোত পাতল লাগে যোগৰু ভাগৰু নালাগে অ পি শু থাকিলে গ ল য অ বেছি ভাগ
বেয়া লাগে।
লাগে উম এইকেইদিনতিয়া যোৱা নাই বৰষুণ বুলি
আঁহ
গধল গধল লিছে নহয় ভ কিবা ভ লাগি থ তাতে বৌ মন্দত বৰ দিগদাৰ এই ভিতৰত যিমান শোচ নকাঢ়ো হয় হয় তাত যে অলপমান জোৰ জোৰছে খোঢ় তাৰপৰা সেইটো ভাল এ সেইটোটো মই সদায় মই আমাৰ পাপাক গৈ থাকে যে খোজ কাঢ়িব মোক লগ ধৰি থাকে।
উ ফুৰিই থাকো বুলি মই বোলো ঘৰত ৰাতিপুৱা বা খোজ কাঢ়ো মই বোলো এঘাৰটালৈকে খোৱা সময়লৈকে খোজে কাঢ়ে যায় এ ইফালে সফাল ফালে ওপৰত যাওঁ কাপোৰ মেলো ঘৰত ইটো ৰুমৰ পৰা সিটো ৰুমলৈ সেনেকে কৰি থাকোতে তাৰ পৰা কৈছে এনে
এনেকে খোজ কঢ়া খোজ কঢ়া নহয় নহয়, অ, খোজ কঢ়াত সেইটো বেলেগ মোৰো পিছত মনে মনে ভাবি আছোঁ হয়ো আকৌ, উম উম
খোজ কাঢ়া তেওঁচোন বোলো আগ খোজ কাঢ়া নিচিনা ভাল লাগি নেথাকে গাটো কিন্তু তেওঁ ভিতৰতেটো দিনটো চলিয়ে থাকে
হ'ব দে বাৱ ন হ'ব দে বোলো কালি কথা পাতিম। উম আঁহ হব দে হব দে, আহ আহ ৰাস উম